হেল্ল' হেল্ল' অ শু শুনা পাইছা ন মোৰ মাতটো হেল্ল'
হেল্ল
হেল্ল' পাইছা ন শুনা অ পাইছা ন অলপমান ফোনটো অ অ অলপ অমান ফোনটো মুখৰ ওচৰত ৰাখিবা মানে অলপ দূৰত ৰাখিলে চাউণ্ডটো শুনা নেপায়
অ অ এতিয়া শুনা পাইছা ন মোৰো
অহ অহ পাইছোঁ পাইছোঁ বাৰু কি কৰিছা
এতিয়া এনেই আছো
অ ঠিক আছে বাৰু আহ বাকী মানে আজিৰ দিনটো কি কৰিলা আৰু
আজি অ ৰাতিপুৱাতো মোৰ টিউচন আছিলে টিউচনৰ পিছত মোৰ এটা পি এইচ ডিৰ কাৰণে মই খেলা কৰি আছিলো ত সেইখিনি
উম
যিখিনি জিকে এতিয়া কাৰেণ্ট এফেয়াৰ্চ আচিলে তাৰপাছত হেয়াই
আছা বাৰু তুমি হেণ্ডিকত পঢ়িছিলা নেকি
অ মই হেণ্ডেকত পঢ়া
আচ্ছা আচ্ছা মোৰ আচ্ছা এতিয়া তুমি মানে পি এইচ ডি কৰি আছিলা আৰু ন
পি-এইচ-ডিৰ মানে পঢ়িম হে পি-এইচ-ডি
অ' আচ্ছা কৰিবাহে! তোমাৰ, উম মানে হেৰি অনাৰ্চ কি আছিলে নো?
অসমীয়া
অ' অসমীয়াত আছিলা নেকি? ময়ো অসমীয়াত গৈছিলোঁ! উম ফাৰ্ষ্ট মানে এডমিচন লওঁতে তে অসমীয়াতে লৈছিলোঁ আৰু। পিছত মই বেলেগত লৈ ললোঁ আৰু! পিছত মই ইকনমিক লৈ ললো।
অ', তুমি কোন কলেজত আছিলা?
মই হেন্দি কৰি আছিলোঁ মই আ, টোত টু-থাউজেণ্ড টুৱেণ্টি-ফাইভৰ ডপ মানে ড্ৰপ আউটহে বোলে, মই টু-থাউজেণ্ড টুৱেণ্টি-ফাইভৰ পা-পাছআউট আছিলোঁ আৰু।
অ' আচ্ছা।
উম এতিয়া বাৰু মাষ্টাৰ্চ কৰি আছো।
অ'। মোৰ মাষ্টাৰচ টুৱেন্টি-ফ'ৰত উল হবি কমপ্লীট
অ' আচ্ছা, বাকী তুমি এই খবৰটো ক'ত পালানো‌?
মই এইটো ফেচবুকত পাইছিলো, মনীষা, তোমাৰ-তোমাৰে আছিলে।
অ', অ'
তোমাৰ পোষ্টতে, অ' দিছিলা ম তাতে পাইছিলো।
আচ্ছা আচ্ছা। অ' মানে মোৰ ফেচবুকত আছে বহুত কেইজন হেণ্ডিকৰ। বহুত কেইজনীয়ে আছে। উম ফেচবুকত, মই মানে দি থৈছিলো আৰু কোনোবাই যদি কন্টেক্ট কৰিব বিচাৰে। কন্টেক কৰিব। পায়। মই মানে এইটো ইনষ্টিটিউচনটোত লা অ টুৱেণ্টি টুৱেন্টি ফ'ৰৰ পৰাই কাম কৰিছো দুবছৰৰ পৰাই কাম কৰিছো বহুত কেইটা প্ৰজেক্ট মানে চাকচেচফুলি কৰি দিলো আৰু অসমত ৱ বেলেগ বেলেগ ডিষ্ট্ৰিক্ট হৈছিলে আৰু সেইখিনি কৰা হোৱাৰ পিছত এতিয়া মানে এতিয়া আৰু এইটো নতুন এটা আহিছে আৰু প্ৰজেক্টটো মে মাহৰ পৰা ষ্টাৰ্ট হৈছে আৰু
অ এইটো নতুনকে ষ্টাৰ্ত হোৱা মানে এইটো প্ৰজেক্ট
উ উম উম নতুনকে ষ্টাৰ্ট হোৱা ষ্টাৰ্ট মানে আৰু ময়ো অলপ মানে দেৰিকে ইয়াত আহিছো মানে বেলেগ এটা কামত মই ব্যস্ত আছিলো সেইকাৰণে মানে যাতে অলপ মই দে দেৰিকে জইন কৰিছোঁ আৰু প্ৰজেক্টটো জইন এতিয়া মই মেৰ লাষ্টৰ ফাললৈ জইন কৰিছিলো
অ
সেইকাৰণে আৰু মানে
তুমি তেওঁলোকৰ এই‌ প্ৰজেক্টটোত টুৱেণ্টি ফ'ৰৰ পৰা কৰি আছা তুমি
উম টুৱেন্টি ফৰৰ পৰা মানে এওঁলোকৰ মানে কোম্পনীটোত আছো কাম কৰি আছো কিন্তু এই প্ৰজেক্ট টো নতুন হয় আগতে যোনটো চলিছিলে তাতে মানে কি হৈছিলে ফটো দেখুৱাব লাগে মানে অ এখন এপ তাতে মানে ফটো দেখুৱাই ফটোটোত কি কি আছে ক'ব লাগে আৰু তাতে ভইচ টো ৰেকৰ্ডিং হয় যেনেকুৱাকে মানে মই ফটোখনত ফেন এখন দেখিবলৈ পাইছো মই ফটোখনত বিচনা এখন দেখিবলৈ পাইছো সেনেকুৱাকে মানে অ কৰিছিলে আৰু এতিয়া এইটো অলপ বেলেগ হয় এইটো মানে কি বহুত খিনিয়ে টান লাগিছে আমাৰ ইউজাৰ খিনিও বহুত টান পাইছে সেইটো বহুত সহজ আছিলে
অ সেনেকুৱা এটা হেৰি দৌৰিলে পাৰে কিন্তু এতিয়া এইটো তাক মানে টাস্ক টাইপ কৰি দিছে ত ইমান
উম
ইমান হঠাৎ টপিকটো ওলাই না কিবা যদি তেওঁলোকে আহ ধৰি দিলে হয় যে আহ এইটো টপিকৰ ওপৰতেই দুয়োটাই কথা পাতা বাৰ এতেকে পিকচাৰ বা অমুক প্লেচত তুমি যদি গৈছা সেইটো প্ৰক ওপৰতে কথা পাতা তেতিয়া মানে ভাল পাতিবলে তেনেকে প্ৰফেচনেল কিবা এটা টপিকৰ ওপৰতহে লেকচাৰ দিব ভাল পায়
উম কিন্তু মানে আমিও টপিকত ফাৰ্ষ্ট ফাৰ্ষ্ট কথা পাতিছিলো কথা পাতো ত মানে কি হৈছিলে আমি টপিকত কথা পাতিছিলোঁ মানে টপিক যেনেকুৱা এডুকেশ্যন কিবা কিবি সেনেকুৱা টপিক লৈ লৈছিলো আকৌ টপিক লৈ কৈছে যে নালাগে নালাগে এনেকে কৰোতে মানে তোমালোকৰ স্ক্ৰিপ্টেড যেন লাগিব এই যেনেকুৱা ডেইলী কনভাৰ্চেচন হয় আৰু সেনেকুৱাকে কথা পাতিবা ডেইলি ভাত খোৱা চাহ খোৱা হয় মোৰ কেইজনী মানে মহিলা লা আৰু সিহঁতে মানে কথা পাতিছে মানে অ সিহঁতে মানে একদম নৰ্মেল যেনেকে কলত কথা পাতে ছেম সেনেকুৱাই কথা পাতিছে
আহ হয় সেইটোৱে মানে নাজানো কিমান খিনিলৈকে পাৰিম বাট সেনেকে হয় কিবা এটা এতিয়া আগৰটোত ভাল আছিলে ফটো আছিলে যদিও সেনেকে ক'বলে ভাল গাই থাকা তেতিয়া অ
উম উমঢ় তাকে এতিয়া আৰু এটা কিবা এটা অহা চলি আছে কিবা বোলে মানে বাক্য এটা লিখা থাকিব সেই বাক্যটো কব লাগে আৰু ৰেকৰ্ডিং কৰি
অ সেইটো ভ সেইটো সহজে হয় সেইটো হ'ব পাৰে বাছ এটা পৰা পেৰেগাফ লিখি দিলে আমি ক'ব পাৰু
উম হয় এইটো বহুত মানে টান হৈ যায় ইমান টাইমলৈকে কথা পতা মানে কোনো কথাই নাপাতে সেনেকে
অ এতিয়া যিকেইটাই পাতিব হয়টো কিছুমানেৰ ঘৰুৱা কথা যদি থাকে সেনেকে পাতিব পাৰে কিন্তু সেইটোতো ইয়াতে সে নহয় ন
উম নাই মানে ঘৰুৱা কথা আহ ঘৰুৱা কথা পাতিব পাৰি উম পাৰে পাৰে বাপৰে বহুত কথা পাতিব পাৰে কিছুমান মানে অ মানে মহিলা দেখিছো আৰু কথা পতা মানে একেৰাহে কথা পাতে মানে যিমান মানে ওচৰৰ ল'ৰা ছোৱালীৰ কথা নিজৰ ল'ৰা ছোৱালীৰ কথা কথা বহুত কথা পাতিব পাৰে
পাৰে
উম
কিন্তু ময়ো ইমান মানে কথা ইমান নাপাতিছিলোঁ আগতে কলেজত থাকোঁতে হয় দিয়া মানে ইমান টাইম কথা পাতি থাকিব ধৈৰ্য নাথাকে
উম নাথাকে নাথাকে মইতো মানে এতিয়াও মই কলত কথা পাতিব খুব টানহে পাওঁ মই এই কাম কৰাৰ পিছৰ পৰাহে মই অলপ কথা পাতি ছ তাকো মই মেচেজত বহুত কথা পো ক কলত কথা পাতো পাতিব পৰাৰ মানে ধৈৰ্যটো কম
অঁ মানে মেছেজত আমি পাৰোঁ কিন্তু মই কলত কোনোবাই যদি বেছিক টাইম কথা পতা যেন পাওঁ তেতিয়াই মই মিছা কথা কৈ হ'ল যে মোৰ ফোন এটা আহি আছে বা কিবা হ'ল সেনেকে কৈ হলেও ক থৈ দিও। মানে কিছুমানে বহুত উ লেঙেৰিয়াই থাকে যে বহুত মানে দীঘল এটা কথা চুটি কথা এটা দীঘল কৰি কৰি কিবাৰ লগত কিবা ৰিলেটেড কৰি কৈ থাকে
উম এ হয় কিছুমানে বহুত কলত কথা পাতিব জানে আৰু এইটো প্ৰজেক্ট তটো মানে সিহঁতৰ কাৰণে বেষ্ট আৰু এটা কল কাটি গ'ল অ আৰু এটা কল কৰিব আৰু এটা কল কৰিব কথা পাতিয়ে থাকিব আৰু
উম এইটো এটা কলত কিমান মিনিট পাতিব লাগে
এটা কলত দহ মিনিট হ'ব লাগে আৰু মিনিমাম
অঁ
অ দহ মিনিট হ'বই আৰু চাগে কেই ছেকেণ্ড মান আছে আৰু দহ মিনিট হ'লে বাৰু মই কাটি দিম সেইটোৱে আৰু মানে আৰু এইটো বস্তু আমাৰ কাৰণেও বহুত টান হৈছে বহুত মানে হেদেক
তেনেকে হ আধা ঘন্টা মানে হ গ
উম হ
অ বেছ চি হ'ব
উম উম বহুত খিনিয়ে হৈ যায় বাৰু
উম এনেকুৱা আছে নেকি যে ওৱান উইকত কিমান এটা কৰিব লাগিব বা কি
এনেকে নাই বৰ্তমান আমি মানে ফাৰ্ষ্টৰ পাঁচটা কল কৰিব দিছো আৰু সোনকালে মানে ডেটা বহুত চৰ্ট পৰি আছেতো। প্ৰজেক্টটো লগতে ব লেংগুৱেজৰো চলি আছে বড়ো লেংগুৱেজৰ বহুত আহিছে
অ এইটো দহ মিনিট হ'ল
উম দহ মিনিট হৈছে দিয়া মই কাটি দিছো দিয়া কলটো